সময়তো যক। কি খবৰ?
অঁ মই ঘৰতে আছোঁ। তুমি?
অ আছো আছো ঘৰতে। এই তোমাৰ খা খবৰে নাই? এনে বোলো ৰচোন আজি। মোবাইলটো চাই থাকোঁতে তোমাৰ নামটো পালোঁ বুলু ফোন এটাকে কৰিছাওঁ ৰ'বা?
অঁ এনেইতো খবৰ খাতি নাই আৰু এ আছোঁ দিয়া তুমি তুমি কোৱা?
মই আছো অ দিয়া নমৰি জীয়াই।
অ হ।
বাকী কোৱাচোন এতিয়া ঘৰ?
আছো আওকি কৰিবা আৰু গৰমত গৰম বন্ধ। পৰিছে দিছে আৰু আছোঁ আও ঘৰতে।
অ তোমালোকৰ এতিয়া কলেজ বন্ধ দিছে ন।
অঁ অঁ এই গৰম বন্ধ।
অঁ এক তাৰিখৰ পৰা আকৌ খুলিব।
অ এক আগষ্টৰ পৰা
অঁ অঁ দিয়া ঘৰত চবৰে ভাল।
অঁ অঁ ভালেই দিয়া। তোমালোকৰ?
আমাৰো আছে দিয়া।
অঁ অঁঁ কিবা কথা আছিল নেকি ফোন কৰিছে।
ফোন কৰিছিলো মানে উদ্দেশ্য এটা আছিলে তোমাক ফোন কৰা।
অঁ কোৱাচোন বাৰু।
এই আমি যে যোৱা কথাটো কি হ'ল ফুৰিবলে যোৱা।
অঁ অঁ অঁ অঁ অঁ অঁ আমি ভ্ৰমণৰ সেইটো।
অ ভ্ৰমণটো অ
অ অ নাই কথাটো হৈছে বাৰু মই লগৰখিনিৰ লগত পাতিছো সিহঁতৰ হ'ব সন্মতি দিছে। এতিয়া কৈছে আৰু মানে এতিয়া কালি বা পৰহি ভিতৰত গোটেইকেইটা একলগ হওঁ।
অ ইয়াতে অ
তাৰপাছত মানে কথাখিনি পাতোঁ আৰু একেলগে।
অ সিহঁ সি সিহঁতক সুধিছিলা নাই?
অঁ সুধিলোঁ সিহঁতে হ'ব বুলি কৈছে গোটেইখিনি কথা বতা পাতিম আমি এদিন লগ হৈ।
অঁ অঁ কা কাইলৈতো শনিবাৰ হ'লেই।
অঁ পৰহি মানে।
অঁ সোম পৰহি তোমাৰ দেওবাৰ পৰি যাব সোমবাৰ মানে গ'লে ভাল হ'ব।
অ নাই দেওবাৰে কথাখিনি আলোচনা কৰি ল'ব লাগিব নহয় একেলগে আমাৰ ঘৰলে আহিবা নহ'লে গোটেইকেইটাই
অ অ সিহঁতকো জনাই দিম
অ অ তেতিয়া ভাল হ'ব
আৰু আৰু পৰীক্ষিত যাব নাই
অ অ পৰীক্ষিত যাব
যাব ন
অ অ যাব
আৰু প্ৰাঞ্জলে
অ প্ৰাঞ্জল যাব
অ সিহঁত দুটা গ'লে মানে জমনি চমনি হৈ থাকে
অ ভাল লাগে বাৰু সিহঁতে
অ
সেয়া আৰু ভাল লাগিব গৈ
উম তাৰপিছত কোৱাচোন এতিয়া বাকী
বাকী কি আৰু মই ৰুমটো চালো মই ফোন কৰিলো মানে
অ
মই কথা চতা পাতিছো কৈছে হ'ব আঠ নজনৰ কাৰণে হ'ব
অ অ
ৰুমটো আৰু খোৱা বোৱা সিহঁতে দিব বুলি কৈছে
উম
মানে আমি এক্সট্ৰা পাঁচশ টকা দিব লাগিব আৰু
অ অ সিহঁতে মানে চাই চিতি কৰি দিব আৰু সেইকাৰণে অ উম
আৰু সিহঁতৰ অলপ জানাইছোন আমাৰ খোৱা বোৱাটো বেলেগ মাংস চাংখ সেইকাৰণে মই কৈছো নিৰামিষটো চলিব বুলি।
উম।
এই আমাৰ অসমীয়া মানুহে বনাই দিব।
নোখোৱাই ভাল সেনেকে অ।
অ অ আৰু মানে ঠাইতো পানী চানী সলনি হ'ব ন। গা চা বেয়া অলপ পেট চেট যদি বেয়া হৈ যায় বেয়া হ'ব নহয় কথাটো। মই বেয়া কৈছো নেকি নিৰামিষ
নাই ঠিকে আছে মই নিৰামিষেইে ভাল পাওঁ। এইবাৰ নাই নাই ঠিকে আছে ঠিকে আছে। এনে এইয়া আমি যিহেতু দূৰ দূৰ জেগাত যাম যেতিয়া আৰু মছলা চছলা খালে তোমাৰ পেট চেট বেয়া হ'ব পাৰে। অসুবিধা হ'ব আকৌ।
অ সেইটোতো অ সেইটোৱে
উম আৰু আজিকালি মছলা যিহে একদম পেকেট তুমি মছলা মছলা তুমি হাতত গণনা কৰিব নোৱাৰা ইমান মছলা ওলাই গ'ল।
এই তাকে হয় বাৰু সেইটো চব আজিকালি পাউদাৰ মিক্সাৰ এইবিলাক আজিকালি মেডিছেন আৰু
মুখতহে জুতি পেটত বহুত অপকাৰ দিয়ে।
মুখৰ যুটি এইবিলাক অ উম স্বাস্থ্য কাৰণে ভাল নহয় এইবিলাক।
অ অ সেইটোৱেতো।
উম আৰু এতিয়া আমি তাত য'ত যাম হে আমি এতিয়া যত যাম সেইখিনি সেইখিনি জেগাতো বহুত ঠাণ্ডা হব লাগিব
অ ঠাণ্ডা ঠাণ্ডা। ঠাণ্ডা ঠাণ্ডা আৰু কৈছে মোৰ লগৰটোৱে গা ধুব পাৰিম এটা জেগাত লৈ যাব।
ঝৰ্ণা ঝৰ্ণা আছে নাই?
অ আছে আছে ঝৰ্ণা তোমাক সি মোক চাৰি পাঁচটা দেখাম বুলি কৈছে।
অ অ তেনেকা
দুটামান এনেকুৱা মানে জেগা আছে সি মোক মানে মোবাইলত ফটো দিছিলে। একদম মানে এনেকুৱা চাফা পানী মাছ মাছবোৰ মানে দেখা পায় পানীত গৈ থাকা একদম ব মানে ওপৰৰ পৰা তললৈ দেখা পায় মানে পানীটো চাফা পানী।
এইয়া এইয়া গছৰ শিপা দি যে এটা ওলোমা দলঙৰ নিচিনা যে হৈছিলে। সেইখিনি জেগাত যাম কিন্তু সেই সেইখিনি জেগাত যাম উম। দেখিবলৈ কিন্তু অলপ ভয় লাগে কিন্তু জেগা খিনি একদম পুৰা মানে গছৰ শিপাৰে একদম দলং ওলোমা দলং বনি গৈছেগৈ।
অ অ ভাল লাগিব বাৰু গৈ যাম সেয়েহ যাম বাৰু।
অ নেটতৰহে চাইছো মই মানে ৰিয়েলকে মই গৈ পোৱা নাই সেইকাৰণে মানে অ সেইকাৰণে মই তোমাক কৈ থৈছো তুমি লগৰটোক বুজাই কৰি কবা অলপ মানে অলপ সময়টো অলপ দীঘলীয়াকে দিব লাগিব সি।
অ অ হ'ব বাৰু দিব দিয়া লগৰ সিও ঘূৰিব আমাৰ লগতে।
অ সি
আমি অ আমি দহটা হৈ যাম যেতিয়া ভাল লাগিব গৈ। তাৰপিছত তাৰে গাড়ী আছে আও আমি ভাড়া ল'ম আৰু মানে দু দুখন টাটা চুমু লৈ ল'ম। বাৰু এখনতে হৈ যাব।
এখনতে হৈ যাব ইমান নালাগে।
অ মানে চলোৱাটো তুমি চলাব পাৰিবা।
অ চলোৱাটো আমি গোটেইকেইটা আছোৱে বাৰু মই আছো তুমি আছা।
অহ আৰু বাকী ধৰি লোৱা, আগত দুটা বহিলোঁ। তাৰপিছত মাজত চাৰিটা চাৰিয়ে দুইয়ে সাতটা পিছত তিনিটা দহটা হ'লেই।
দহটা হৈ গ'ল।
অহ, আমি হেত
মানে ট্ৰিপ ট্ৰিপ বিলাক মানে অলপ ট্ৰিপ বিলাক মানে অলপ হে মানুহ অলপ বেছি হ'লে ভাল লাগে।
অহ অ।
মানে সাহসটো বাঢ়ে আও
অহ, আৰু এইবোৰক সিহঁতৰ সাজপাৰ যে নগা সেইবোৰ পিন্ধিব পাৰিম খাচিয়া। নগা সাজপাৰ অ সিহঁতে ভাড়াত দিয়ে ন সাজপাৰ বোৰ ফটো উঠিব পাৰিম, মানে সাঁচি ৰাখাব পাৰিম আও ভৱিষ্যতলৈ
অ হক।
শ্বিলং গৈছিলো নাগা হাচিয়া ড্ৰেছ পিন্ধিছিলো। আৰু সিহঁতৰ যোনটো খাদ্য, অলপ খায় চাব লাগিব কেনেকুৱা কি! বাকী কোৱা।
মই মই আকৌ এটা কথা ভাবিছো এবাৰ হেই এই নাগালেণ্ডৰ ফালেও যাব পাৰিলো হয় কিন্তু।
অঁ হ'ব বাৰু আমি এইটো আহি লওঁ ভ্ৰমণটোৰ পৰা শ্বিলঙৰ ভ্ৰমণটোৰ পৰা।
অ এইয়া কি বোলে নগা এইটো কি ফেচ হয় বাগৰুম্বা যোনটো ফেষ্টভেল হয়।
অ বড়ো পাতেনে বড়োৱে পাতে নেকি?
অ নগা নগা পাতে নেকি ন? সেইটো সেইটো চাইডে মানে পাতে আৰু ভাল মানে চাবলগীয়া সেইটো মানে আও, বাগৰুম্বা যোনটো অঁহ বা হৰ্ণবিল হণ হৰ্ণ বিল আছে ছিলে নগা হেৰি নহয় বাগুৰুম্বা নহয় হৰ্ণবিল নাগালেণ্ড, নাগালেণ্ডত অ সেইটো সেই সেইটো কিন্তু মই, চোৱা নাই মই ভাবি আছো তালোকো যাব চাবলগীয়া সেইটো কিন্তু।
অঁহ কেতিয়ালৈ পাতে বাৰু?
সেইটো তোমাৰ ফেব্ৰুৱাৰী এনেকুৱা মানত পাতে ঠাণ্ডা দিনত।
অঁহ।
অঁ, সেইটো মানে প্লেনটো প্লেনটো এতিয়া বনাই থৈ দিছোঁ, তেতিয়া আমি, পিছত ওলাই যাব পাৰিম আৰু পটকে।
অঁহ অঁহ ভাল লাগিব বাৰু, যাম বাৰু সেইটো হ'ব আমি বাৰু এইটো আহি লম আগতে।
ন আমি এইটো আহি লওঁ। তাৰপিছত আকৌ তালোকো যাব লাগিব, অঁ উম, এনেকে অলপ ঘুৰা ফকা অঁ এনেকে অলপ ঘূৰা ফুৰা কৰিলে মানে ভাল লাগে আ।
অ আৰু গম বন্ধ খুলিবই আৰু যাব নাপামেই চবৰে নিজৰ নিজৰ কাম আহিব। নিজৰ নিজৰ কলেজ খুলিব কাম বহিব।
আৰু কলেজৰ কিছু প্ৰেক্টিকেলে নিজ নিজৰ কামৰ দায়িত্ব বাঢ়িব এতিয়া।
অঁহ সেইটোৱে আৰু গ'লে আমি পোন্ধৰ আগষ্টৰ পিছত যাম যদি না হেৰি যাব লাগে নাগালেণ্ড।
অঁ অঁ।
কাৰণ পোন্ধৰ আগষ্টত মানে অলপ দিগদাৰ হয়।
দিগদাৰ হয় অঁ দিগদাৰ হয়।
আৰু আমি অসমৰ পৰা বাহিৰত যাব লাগিব ন, অকণ প্ৰব্লেম হ'ব।
আকৌ কিব টিকেট চিকেট কৰিব লাগিব নেকি?
অঁহ নালাগে নালাগে ডাইৰেক্ট যাব পাৰিম আমি আৰু
ল'ব নালাগে?
নালাগে মোৰ লগতো হেৰি যে বাইকখন মানে ভাৰত মানে ইয়াৰ নাম্বাৰ মানে প্লেটখন তাৰ ভাৰত হেৰি আছে যে একো নাই গোটেই অল ইণ্ডিয়া চলে মানে অঁহ একো নাই।
অ অ অসুবিধা নাই তেতিয়া হ'লে।
বাকী খোৱা বোৱা কৰিলানে নাই?
নাই খোৱা বোৱা আমাৰ চল হোৱাই নাই এইটো বনাবহে এতিয়া। এনেই চাহ তাহ জলপান এনেকে খোৱা হ'ল আও। অঁ ঘৰতে নে? ঘৰতে এইয়া।
অঁ অঁ ঠিকে আছে দিয়া, বাকী খবৰ ভালে আও ন।
আও ন খবৰ ঠিকে যোৱা।
অঁ অঁ বাৰু তোমালোকে দেওবাৰ মানে, নাই নাই চাহ খালো।
অ অ ঠিকে।
বাকী আহিবা দেওবাৰ মানে গোটেই কেইটা লগ হৈ, গোটেই কেইটাকে লৈ আহিবা।
অ মই গোটেই লৈ যাম বাৰু সিহঁতক হেহঁতক মানে ফোন কৰিব জনাই দিম, সিহঁতও যাওঁ যাওঁকৈ আছেই।
অঁ মানে গোটেইকেইটা আহিবা, আমি মানে হেৰিটো বাজেটটো বনাম বা তাৰপিছত ক'ত ক'ত কি কি খাম কেনেকে কি গোটেইখিনি কথা পাতিম।
অ' ঠিকেই অ'।
মানে আলোচনা কৰি ল'লে ভাল, তেতিয়া উল্টা পুল্টা নহ'ব। নহ'লে চবৰে মানে কথাটো বেলেগ হ'ব যে দিগদাৰ হ'ব।
উম, আৰু তাত গৈ ৰুম চুম থকা কৰা কথা যেতিয়া অলপ বাজেট অলপ লাগিবই।
অঁ লাগিবই, আৰু বাৰু ৰুমটো বাৰু আগতেই বুক কৰি থ'ম আমি যোৱা আগ দিনাখনে মই লগতোক ফোন কৰি দিম।
অ', অ'।
চব ঠিক কৰি থ'ব। আৰু যোনটো লৈছোঁ মানে তোমাৰ ধুনীয়া ৰুম মানে একদম মানে নেচাৰ মানে যোনটো পৰিৱেশ। ভিউটো মানে একদম দেখা পাবা গোটেই সৌন্দৰ্য্যটো।
অ' ঠিকেই আছে অ', তেনেকুৱা সেনেকুৱাই লাগে ৰুমটো।
অ' যাতে তুমি খিৰিকী খন খুলিয়ে মানে এনেকুৱা দেখা পোৱা ধৰা মানে শ্বিলঙৰ পৰিৱেশ অ' কুৱলী পৰি থাকে, ধুনীয়া সি মোক ফট মানে ফটো মাৰি দিছে ভাল লাগে।
হয় নেকি? তাতো এতিয়া মানে বৰষুণে হ'ব নেকি?
বৰষুণ পৰি আছে বুলি কৈছে, কিন্তু সেই কেইদিনত মই এনেই মোবাইলত চালোঁ গুগলৰ হেৰিত সেইকেইদিন অকমান সেই আমি যোন কেইদিন যাম সেইকেইদিন অলপ কম আছে মানে। ছিক্সটি নে ফিফটি পাৰ্চেণ্টহে আছে বৰষুণ পৰা চাঞ্চ। এনেই এইকেইদিন নাইণ্টি পাৰ্চেণ্ট মানে পৰি আছে।
অ' এতিয়া পৰি আছে
বেছি পৰিমাণে। আৰু আমি যোনখিনিত থাকিম যোনখিনি সেইখিনি ইমান চিন্তা কৰিব নালাগে মানে। বানপানী তেনেকে ওচৰ মানে আজিলৈ হোৱাই নাই। অল মানে তাৰ পৰা কমেও দহ পোন্ধৰ কিলোমিটাৰ আঁতৰতহে মানে এনেকৈ পানী হয়। আৰু মাৰ হেৰি, আমাৰ এইখিনিত য'ত থাকিম সেইখিনি কোনো মানে আজিলৈ হোৱা নাই মানে। চিন্তা কৰিব
অঁ, অঁ তেতিয়াহ'লে এই ভূমিস্খলনৰও চিন্তা কৰিব নালাগে।
অঁ সেইবোৰ একো ভয় কৰিব নালাগে। আৰু আমি য'ত যাম মানে একদম মানে ভাল জেগা মানে একদম ধুনীয়া অঁ একদম। আৰু আমি ছেভেন ছিষ্টাৰছ চাব লাগিব। মানে আমি নাজানো নহয় কোন সময়ত ভালকৈ দেখে? নহ'লে আমি যদি যোন সময়ত যাম কঁৱলি পৰি থাকে একো দেখা নাপাম। সি গ'ম পায় ন, মানে তাতে থকা মানু্হ লৈ যাব।
দিয়া অঁ দিয়া। তেতিয়াহ'লে বাৰু আমি দেওবাৰে যাম ন আলোচ
অঁ আহিবা একদম নাপাহৰিবা খালি। মানে অঁ, অঁ বাৰু হ'ব দিয়া। অঁ দিয়া দিয়া হ'ব দিয়া ন ৰাখিছোঁ নহ'লে অঁ দিয়া।